অ'
চাহ
এনে শুই আছোঁ‌ কি কৰি আছা?
এনেই আছোঁ ৰ'বা। ভাত খালা?
উম খাইছো
কি হেৰে আহ খালোঁ‌, খালোঁ‌, খালোঁ‌।খালোঁ‌, খালোঁ‌।
অ' মইয়ো খালোঁ‌। উ মইয়ো হেল্ল'
অ' অ' অ' অ' অ'
উম আপোনাৰ এনে ভালনে খবৰ?
ভাল ভাল ভাল। হেৰি এই স্কুলত গৈছা নে? স্কুলত উম উ কিহেৰে বাছেৰে
অঁ
অঁ অঁ অঁ
বাছত গৈ বাছত গ'লো গৈ পেলাই আৰু খিনিত নামিলো নামি পেলাই এই অলপ আগত আৰু নামিলো নামি পেলাই আৰু এনেকে গ'লো আৰু বাছতে।
গৰম কেনেকুৱা তাত? আ ', গৰম
গৰম বহুত গৰম।
মাইনাটো আছে ভালে?
মাইনা আছে, মাইনা ভালে আছে। মই আজি আৰু স্কুলত হেৰি কৰিলোঁ
কি?
খেলা খেলিলো ল'ৰা ছোৱালীৰ লগত।
কি খেলা?
খেলিলো কিবা কিবি আৰু নাচ গান কৰিলো।
হা',
সৰু- সৰু ল'ৰা ছোৱালী বিলাকৰ লগত বোলো নাচ গান
অ', হ ', হো ',
ভালগান।
নহাললে ত
কি কৰিলে?
আমাৰ মিটিং হ'ল আজি। মিটিং আছিলে। মিটিং কৰিলোঁ মিটিং চিটিং কৰি সে', তাতে চাহ তাহ খোৱাল, আৰ তাৰ পৰাই আৰু এই আহি ঘৰত ভাত খালোঁ।
অ ', ঠিকেই আছে। ভাল কথা।
হে - হে - হে
আমাৰো তেনেকেই গ'লবাৰৰ দিনতটো।
উম ', - উম ', কেইটা মাষ্টাৰ আছে স্কুলত?
স্কুলত তিনিটা মাষ্টাৰ
অঁ',
তিনিটা আছে টোটেল।
কেইটাত ছুটি হয়?
আমাৰ ছুটি হয় এটা পোন্ধৰ দেৰটা মানত দুটাত আমাৰ চু টি হৈ যায়
উম', - উম ', - উ ', - উ ',
ল'ৰা ছোৱালী খিনিও মানে ভাল আৰু
ঠিকে আছে ভালেই। আৰু হেৰি - সেই কি বুলি কয় এহ ', সদায় যাব লাগি আছিল তোমাৰ সদায় গৈয়ে আছা?
উম সদায় যাব লাগে।
এদিনো মিচ নহয়
উ আমাৰ ইয়াত ত আমাৰ গৰম বস্তই ইচ্ছা নোহোৱা হৈছে আৰু যি গৰম। আজি মিটিঙত যাওঁতে প্ৰেচিডেণ্টৰ উৎপাত প্ৰেচিডেণ্টেগতে সভাপতিজনে একদম এফালৰ পৰা সিফাল কিবা কিবি কৈ আছে একদম কৈ কৈ একদম আমাৰ মাথা গৰম কৰি দিছে। মানে সেনেকুৱা আৰু
তেনেকুৱাই হয় আৰু মিতিং বিলাকত
উ
বাকী বজাৰ সেইটোজ
যাম গধূলি কিবা কিবি বজাৰ লৈ আহিম।
অ' অ' অ' আৰু ফুৰিবলে?
কিবা কিবি কৰিব লাগিব আৰু
পৰিব বলো দেখন যাব পাৰি উম উম উম
ওলাই আহিছো ৰ'বা ওলাই মানে অলপ ৰাস্তা ৰাস্তাই ঘূৰি আছোঁ‌।
আহ
তই ঘূৰি মানুহবিলাকৰ মুখবিলাক চাই আছোঁ। কোনে কি কৰে?
কিয়াই আছে অলপ বাহিৰত ওলাব লাগে।
উ নিজে ওলাই ওলোৱা যায় ন বাহিৰত? নিজে টো নলাই চাগে ভিতৰতে সোমাই থাকা।
নাই নাই সকাম থাকিলে সময় থাকিলে ওলাই যাও যাও
উম
উম বাহিৰৰ নেচাৰেল যোনটো এনভাইৰনমেণ্ট মানে প্ৰকৃতি মানে আৰু প্ৰাকৃতিক আৰু যোনটো সেইটো মানে ভাল লাগে
হম হম হম
তাতে গছ গছনি এইবিলাক হা ৰাতি পুৱা ৰাত ৰাতিপুৱাটো বহুত সোনকালে উঠো মইতো আজিকালি বহুত সোনকালে উঠি দিওঁ পাঁচটা চাৰে চাৰিটা অ
পঢ়া শুনাৰ পিছত চাহ
পঢ়া শুনাৰ পিছত চাহ খাওঁ গা অ
অ
ব্ৰাছ উ মাইনাটো তেতিয়া শুই থাকে।
অকলে অকলে শুই
উম
হওম
সেইটোয়ে মাইনা শুই থাকে তেতিয়া
প্ৰব্লেম নাই আৰু
প্ৰব্লেম নাই তেনেকুৱা
হা
এতিয়াবা মাইে কি কৰি আছে গম নাপ পাওঁ
উম
আছে তাই তেনেকে ঠিকে আছ
গৰমে আৰু বিৰাট মানে আৰু সমূহ থাকিব লাগিব দহ মিনিটমান পাঁচ মিনিট হ'ল
অ হয়
এনেকুৱা আৰু
উম
মিনিমাম কিবা এটা দিব লাগে আৰু সেইটোৱেই ক। থা আৰু যেনেকুৱা গৰম মানে নহ'লে আৰু গৰমত ইফালে সিফালে অহ কামত নাহিব না?
সেইটয়ে এতিয়া আমি এটা কথা পাতিব লাগিছিলে মানে মানে আমি এতিয়া আলোচনা কৰিব লাগে যিহেতু মানে আমাৰ মাইনাচ জনীৰ এহে আমাৰ মাইনা জনিৰ এতিয়া এটা বাৰ্থডে আহি আছে সেই বাৰ্থডেটোত আমি কি কি কৰিব পাৰো কেনেকে কি আমি মানে
তাৰমানে কি এতিয়া চান মেৰিব লাগিব না
অ
ৰবিবাৰ নহয়
ৰবিবাৰ হ'ব অ অ
কিবা এটা ফ্ৰক চক কিবা এটা দিম এনেকুৱা অথবা আৰু কিবা দি কিনে ধৰা দুপৰীয়া আমি এইেই হেৰিত যাম আৰু সেই কি বুলি কয় এইটো এই মন্দিৰত ততে মন্দিৰত তাইলে সেৱা কৰাব লাগিব তাত ৰা অপুৱ ৰাতিপুৱা ৰাতিপুৱা হাঁহ আছে উলাব লাগিব হাহ চা ভৰাই কিনে আহি আহি কিনে অ' কি কৰিছ? তেতিয়া গধূলি এতিয়া কেটতো ভাল হ'ব নেকি?
অ' গধূলিয়ে ভাল হ'ব। ব কিন্তু আমাৰ মানে কৰ'বাত এ গ'লে বেছি বেছি ভাল লাগিল হয় আৰু মানে
দুপৰীয়া মানে কি আহি কিনে দুপৰীয়া যাবলৈ যাম না কি হয়
অ' সেইটো ভাল লাগিলে কিন্তু যদি নিমিলে আৰু মোৰ বাৰ্থডে মানে আৰু এটা বাৰ্থডে আহি থাকিবতো সেইটোত কৰিম আৰু তেনেকুৱা।
হয় নেকি?
যোনটো ভাল দেখি অলপমান বাহিৰত যাব চবৰে ভাল লাগে
সেইটো মাইনাৰটো ঘৰতে হেৰি কৰোঁ‌ ন পিছৰতোপিছত কৰিম।
অ' মানে ফাষ্ট এ প্ৰথম প্ৰথম মানে হেৰি ন এই মন্দিৰত যোৱাটো সেইটো বহুত ভাল কথা।
উম
হা তাৰে পিছত আহি পেলাই আহ তাতে দুপৰীয়া সময়ত খোৱা লোৱা ঘৰত হ'ল আহ তাতে মাংস মাছ বা যি খোৱা যায় খোৱা যায় খাই লৈ পেলাই মিনিং যোনটোত থাকিব ।সেইটো টাইমত মানে সন্ধিয়া সময়খিনিত।
উম
অ' সন্ধিয়া সময়খিনি অ' কাটি পেলাই যদি মন যে অলপ ওলাই যাব বাৰু না কি
নহয় কেক চেক কাটি ওচৰ বাচ্ছা কেইটা আছে নহয় বাচ্ছা কেইটাত কেক চেক কেনেকে খুৱাই কিনে
বাচ্ছাক কেইটা খোৱাবৰ কাৰণেতো মাতিলে আৰু বেলেগক মাতিব লাগিব। নহলেবা সিহতক মাতিলে চা অলপ হে কৰিব লাগিব আৰু চাই ল অলপ ভাবিছোঁ‌।
সেইটোৱে চাহটো একবাৰ বাইদেউক যদি বাইদেউক ৰাখি কিনে অলপ লাগিলে ৰাতি থৈয়ে আহিম
অ' অ' সেইটোতো আমি আগতেও সেনেকে ভাবিছিলো দিয়াচোন চাই লওঁ। ডাঙৰ বিলাকক আৰু কৰিলে দেৰি হ'ব। হ'ব আৰু।
সেইটোৱে ডাঙৰ বিলাক কৰিবলৈ ইচ্ছা নাই মোৰ।
উম আৰু লগতে মানে অলপ মানুহ ডাঙৰ হলে ভাল লাগে ই এতিয়া এতিয়া মানে বহুত সৰু আছ ন এক একো মানে বুজিও পোৱা হোৱা নাই কি এইটো কৰিছো এইটো দিনটো একো মনত নাৰাখে তাই থাকিব জানো? অলপমান ডাঙৰ হ'লে তাইৰ মনত থাকিব।
দে নকৰোঁ সেনেকে ভাবিছোঁ খৰচ পাতিও- খৰচ পাতিও এনেকুৱা নাই, নাই না এতিয়া। এতিয়া সৰু-হুৰুাকে সেনেকে কৰি কিনে মন্দিৰত যায় দুপৰীয়া ভাত- তাত খাই গধূলি অলপ একছ এক, আহি কিনে কাটি খোৱালোঁ।
আহ',
একো ঘৰতে চবেই গম পাব ন', বা জন্মদিন বুলি জন্মদিন বুলি আৰু ছবে সুধিবও নহ', বজিম বা। এইটো মোকেতো সুধিব নহ', আজি জন্মদিন গ'ল একো নকৰিলে কেক-চেক কাটিলেই এনেকে কিবা ক'ব পাৰে নহ', ওচৰত দুই এটাই এই ধৰক এই
বাচছা কেইটাক দিব পাৰি আৰু। অলপ বাচ্ছা কেতা মানে যোন কেইটা বাচ্ছাই আছে আৰু লাগে আৰু এজ এ মানে কিছুমান আছে এই মানুহ বিলাক আৰু অ', তেনেকে মাতি এ', অকল মানে সেই কেইটাকে অকল সে কৰি, তেনেকে কৰিলে অলপমান মানে ভাল লাগিব আৰু। এনেই মনতটো ভাল লাগিব আৰু। বাকী যদি ইভিনিং কিবা যোৱা হয়তো হ'ল আৰু যদি সেই হয়তো-হয়তো যোৱা নহ'ব। আহ্ সেইটো হলেতো আমাৰ যোৱা নহব, আমি যদি কৰ'বাত যাব লাগে মন দিৰৰ পৰা, ওলাই আহি কিনে বাহিৰে-বাহিৰে ক'বাত, যদি এবাৰ অলপ, সময় ক'বাত যাওঁ যাব পাৰি নে হেনো, অ', জাগাও নাই।
তাতেওঁ গৈছো, যিখিনিত যাব লগা তাকো সেইখনত গৈছোৱেই। চিনি পোৱা নাই গোটেইখিনি,
তথাপি মানে যদি পাইতো গ'লো আৰু নগ'লেতো আৰু উপাই নাই।
চাই লওঁ কি কৰা যায় মিলাব পাৰিব উম', চাই লওঁ।
আৰু দুটাকে আহিছেতো আৰু ঘৰত বছৰৰ কথা আহিছে
অহ। সকলো ফালৰ পৰাটো আৰু সেইটোৱে কি কৰা যায় চাওঁতে। চাই লওঁ ।চাই কিনে কিমান কৰোঁ‌। কিমান টানিব পাৰি সেইটো চাই লওঁ নহ'লে উম। ভালকে প্লেনিং এটা কৰি চাওঁ দেচোন।
অ' ঠিকেই আছে। উম উম উম উম ঠিকে আছে।ঠিক ঠিকে আছে। ভাল কথা। এইটো মানে সেনেকে কৰাটো ভাল হ'ব
উম বেছি ডাঙৰকে হেৰি কৰিবলৈ ইচ্ছা নাই আৰু মোৰ এতিয়া চাওঁ এতিয়া কি হয়
ঠিক আছে দিয়া নহ'লে এনেকি হ'ব নেকি আৰু নে আৰু লাগিব নেকি হা অ' অ'হ'ব নেকি আৰু লাগিব অ' ঠিক আছে বাই।
উম উ উ দিয়া দিয়া। উ